অ।
অ'হ কোৱা।
অহ' কি খবৰ তোমাৰ?
আছো ভালে। তোমাৰ?
অহ' মোৰো ভালেই দিয়া।
অহ' কি কৰি আছা?
ময়ো এনেই আছিলো। তুমি?
আছো এনেই।
অহ' অ'হ। ব'লা আজি আমি কেকৰ টপিকত কথা পাতোঁ।
ব'লা।
অহ' তুমি কেক খাই ভাল পোৱা নে?
উম তুমি?
অহ' ময়ো ভাল পাওঁ।
তুমি কি ফ্লেভাৰ ভাল পোৱা?
মই মই বেছিকে চকলেটটো ভাল লাগে। আৰু এ। টা মিল্ক কেক এটা আছে সেইটো খাইও ভাল লাগে।
আচ্ছা মই তোমাৰ চকলেট ভাল পাওঁ, ভেনিলাও। ভাল লাগে আৰু তোমাৰ এই। যে হেৰি অহ মেংগোটোও ভাল লাগে দেন পাইনএপল ফ্লেভাৰো ভাল লাগে।
অ'হ অহ' মানে কেকৰ মানে চব ফ্লেভাৰ কেইটাই ভাল লাগে ন? অহ' ষ্ট্ৰবেৰী খাই পাইছোঁ ভাল লাগে। উম। আৰু মানে এই পেষ্ট্ৰিবোৰ যে থাকে।
অহ' অহ' অহ' সেইবোৰো ভাল লাগে।
উম সেইবোৰো ভাল লাগে।
কিন্তু নৰ্মেল যোনটো তোমাৰ ডাঙৰ কেক সেইটো বেছি ভাল লাগে পেষ্ট্ৰিত কে ন?
অহ' সেইটো এই যে বাৰ্থডে কেক যে।
বাৰ্থডে কেকচ বোৰ অহ তাতে' ক্ৰীম চীম বেছিকে থাকে।
ইয়াৰ আৰু কেকচবোৰ কি ধুনীয়া ধুনীয়াকে ডেম'ক্ৰেট কৰে ন?
অহ' মানে দেখিলেই খাওঁ খাওঁ লাগে।
অ'হ।
কিন্তু আমাৰ নৰ্মেলি বাৰ্থডে দিনহে কেক পাওঁ নহলেতো নাপাওঁয়ে।
অহু ', তাকে। উম আৰু সেনেকে মানে তোমাৰ যদি খাব মন যায় তুমি ঘৰতো বনাব।
অ, অ। তুমি এনে জানানে ৰেচেপি?
এনেই জানো।
উম
অ', মানে ফাৰ্ষ্টত কি বনাই পোৱা নাই কিন্তু জানো আৰু। তুমি? ফাৰ্ষ্টত তুমি কি কয় মানে চকলেটছে যে
উম।
চকলেট চকলেট আনিব লাগিব বহুত কেইটা চকলেট অনাৰ পিছত তুমি এটা বাতি লবা বাতিতে তুমি চকলেট দিবা তাৰ পিছত অ কি কয় ইন দিবা
উম।
তাৰ পিছত অ কি কয় গাখীৰ ঢালিবা। গাখীৰ দিবা আৰু তাৰপিছত হেল্ল।
উম, শুনি আছো
অ', অ', তাৰপিছত অলপ বেকিং চডা দিয়ে নেকি অ বেকিং চডা দিবা।
হম।
চোন ময়দা দিয়ে নেকি অ ময়দাও দিয়ে সেনেকে মানে অ মেদা দিয়ে সেনেকে তুমি ঘূলি থাকিবা আৰু ঘূলি থাকিবা ঘূলি থাকিবা যেতিয়া ড্ৰাই হৈ যাব তেতিয়া অলপমান এনে অলপমান স্লাইটলি অলপ গাখীৰ ঢালি দিবা।
হম।
তাৰপিছত আৰু অলপ হেৰি কৰি থাকিবা কৰি থাকিবা কৰি তাৰপিছ বাতি ল'ব হা
উম,
বাতিটোত তুমি গোটেইখিনি পৰ কৰি ল'বা পৰ কৰাৰ পিছত এটা সেই ঢাকি দিবা আৰু সেইখিনি বস্তুখিনি কি কয় অভেনত ঢালি দিবা তাৰপিছত অভেনত হেৰি হৈ থাকিব বইল হয় থাকিব। বস্তু খিনি তাৰপিছত তুমি চকলেট অ', চকলেট কেইটামান ল'বা ডাঙৰ ডাঙৰ চকলেট সেইবোৰ তুমি মেল্ট কৰি ল'বা মেল্ট কৰি কিনে ক্ৰীম টো বনাই ল'বা আৰু।
উম,।
তাৰপিছততে কেক টো হৈ যোৱাৰ পিছত এটা অ প্লেটোত ওলাই লবা তাৰপিছত তাৰ ওপৰে ওপৰে চকলেট খিনি পেষ্টটো ঢালি দিলা তাৰপত তাৰ ওপৰতে জেমছ দিলা। অৰিয়হ বিস্কুট দিলা হৈ গল আৰু সেনেকে উম এনে ইজিয়ে হয়।
উম, উম।
উম কিন্তু মই ট্ৰাই কৰা নাই ৰবা কৰিম।
অ', মই নাজানো সেনেকে কেকৰ ৰেচিপি বাৰু। মই, এনেকে চোৱাও নাই উম আজিকালি যে সৰু অ', আজিকালি যে কেকৰ ডিব্বা ওলাইছে দেখিছা
অ', কেকৰ ডিব্বা ডিব্বা ওলাইছে
অ', কেক যে সেনেকে সেনেকে বেচে যে সেইটোও ভাল লাগে। উম, বেলেগ বেলেগ ফ্লেভাৰ দিয়ে। তোমাৰ সৰু সৰু হেৰিত আৰু টেমা টাইপত উম সেইটো ভাল লাগে অ'।
উম' আগতে সৰুতে আমি যে সৰুতে কিমান পাঁচ টকাৰ কেক ওলাইছিল ন'।
সৰুতে অ' অ' আছি
অ'। পাঁচ টকাৰ কেক আছে, তাৰপৰা আকৌ দহ টকাৰ হল। উম' ভেনিলা ফ্লেভাৰ, ষ্ট্ৰবেৰী।
তোমাৰ কিবা হেৰি অ' হাৰ্ট-হাৰ্টৰ যে। ব্ৰাউন বাই ব চকলেটৰ দেখিছা? অ' লাভ বাইট অ' অ' অ'। অ' সেইটোও ভাল লাগে।
টেষ্টি অ'।
চকলেট থাকে কিন্তু সেইটোত।
অ' বহুত আৰু সেইটো মানে বিশ টকা হয় ন'। বিছ টকা মজা এইটো বহুত টেষ্টি ন'। খাই পাইছো ৰবা! হাৰ্ট শ্বেপৰ। অ' অ', তাকে হয় হাৰ্ট শ্বেপৰ হয়।
থাকে ন'।
অ' মই মানে অ' হয়' কেক টাইপৰ থাকে অ', সেনেকুৱা অ' ভাল লাগে।
উম'।
অ' তুমি এনে পাঁচ টকাৰ কেক খাই ভাল পোৱা নে? এনেই দহ টকীয়া এইবোৰ ব্ৰিটেনিয়া বোৰ খাই ভাল লাগে?
মোৰ সেই ব্ৰিটেনিয়াৰ তোমাৰ চকলেট কেক পাই যে পিচ পিচ পিচকে সেইটো ভাল লাগে খাই। উম' চকলেতৰটো।
আৰু কেকৰ যে হেৰি ওলাইছে এইটো কি কৈ অ'। এইটো নামটো কি এই যে নিচিনা যে বাউলি বাউলি কেকটো খাই পাইছা?
অ' বাউলি অ' বাউলিৰতো আজিকালি বেলেগ বেলেগ ফ্লেভাৰ ওাইছে ন', বাট চকলেটটোৱে বেছি ভাল লাগে ন'।
অ' চকলেট ওলাইছে, আকৌ হানি ওলাইছে ন'।
অৰেঞ্জ ওলাইছে নাই নাই হানিটো খোৱা নাই অৰেঞ্জটো খাইছো মই।
অ' অ', মই চকলেটটো খাইছো আৰু হানিটোয়ে খাইছো ৰবা!
অ' মই অৰেঞ্জটো খাই পাইছো ৰবা, নতুন হেৰি ফ্লেভাৰটো যে সেইটো ভাল লাগে।
অ' কিন্তু বেছিকে চকলেট কেকহে ওলাই আছে ন'।
অ' চকলেট কেকৰে বেছি হেৰি ওলাই আছে।
বাকীতকে মানে চকলেট কেক থাকিবই আৰু।
আৰু আজিকালি বাউলিৰো দাম বাৰিছে।
হা কি কৈছা?
বউলিটো দাম বাঢ়িছে। টুৱেণ্টি এইট নে কিমান হৈছে?
অ' বাঢ়ি গৈ আছে মানে ন'। অ'! আগতেটো সেইবোৰ আমিচোন দহ-বিশ টকা দহ টকাত পাইছিলো নেকি।
উম' আ-আ-আমি আমি পোন্ধৰ টকাত কিনিছিলো।
অ' অ'।
অ' এতিয়া এতিয়া পঁচিশ টকা নে আঠাইশ টকা হৈ গৈছে।
অ' অ' তাকে তাকে।
দাম বাঢ়ি থাকিব আৰু এনেকে।
অ' তুমি এনে কে'ক বনাব জানা?
নাই মই সেনেকে কেক ৰেচিপি চোৱা নাই, মই নাজানো মই জাষ্ট নৰ্মেলি জানো আৰু মানে। এই তোমাৰ নৰ্মেল যে একো কিৰিম-চিৰিম নিদিয়া যে নৰ্মেল কেকটো যে বনাই অকল। জাষ্ট বেক কৰে যে অ', সেইটো দেখিছো খালি। সেইটো তোমাৰ প্ৰথমতে তোমাৰ ময়দা লব লাগে। দেন আহ তুমি যদি আটা লোৱা আটাও লব পাৰা, তেন্ত ততে কিবা-কিবি। সেইবোৰ মিক্স কৰি মিক্স কৰি কিনে সেইটো মিক্স কৰি কৰি ততে গাখীৰ দিব। গাখীৰ এগিলাচ দি মিক্স কৰি তুমি সেইটো তুমি অহ, যোনটো তোমাৰ অভেন যে। অলপ সময় তুমি ধৰা বাহিৰত থব লাগে। দেন লাষ্টত তুমি অভেনত দি দিবা। দেন চকলেত চকলেত দেন সেইটো অভেনত হৈ যাব গৰম মানে তোমাৰ কেকটো ৰেদি হৈ যাৱ। তাৰ পিছত তুমি কিবা চকলেটৰ এই যে সৰু সৰু কুফিজ টাইপৰ পাই যে, সেই। দিলা বা তুমি দেৰি মিল্ক ভাঙিও দিলা সেনেকে। আৰু বেলেগ বেলেগ, সেইটো কিন্তু। সেইটো কিন্ত চবকে ইজিয়েষ্ট ৱে হয় মানে, অকল বেক কৰে যোনটো। সেইটো খাইও ভাল লাগে। উম,
তাকে। সেয়া কি কয় টিফিন চিফিনও সেনেকে লৈ যাবলে ভাল আৰু। লৈ জানো।
পিচ কৰি লৈ যাই ভাল লাগে।
অহ, ভাল লাগে। এনেকে চাই আগতেতো। সৰুতে আমিতো স্কুলত সেনেকেই কেক -চেক লৈ গৈছিলো নহ।
অহ, অহ হয়তো দহ টকীয়া ব্ৰিটেনিয়া লৈ যাও।
অহ। নহলে বাউলী, পাচ অহ।
উম,
তাকে আৰু বাকী। চাবোৰ মানে পিপথে নাৰ্চাৰী কে যে সেইবোৰে তো বেছিকে কেক -চেকে লৈ যায় নহ।
অহ, কেক -চেকে লৈ যায়। আৰু যোনে যাৰ পেৰেণ্টছ এনে বেক কৰি কিনে বনাই দিয়ে ৰাতিপুৱা। মানে বেক কৰাটো বহুত টেস্ট। তুমি খাই পাইছা?
কি কৈছা?
মানে যোনটো মানে এইবোৰ ক্ৰীম -চিম নোহোৱাকে আৰু যোনটো নৰ্মেল বেক কৰে সেইটো খাই পাইছা?
নৰ্মেল মেক কৰাটো মই খাই পোৱা নাই ৰ'বা। তুমি খাই পাইছা?
অহ, মানে তোমাৰ মই এবাৰ খাইছিলো বনানা মানে কল। কল বনানা দি তোমাৰ। কেক বনাইছিলে বহুত টেষ্টি লাগে খাই।
অহ, কেতিয়া খাইছিলা?
হ'ল আজি কেইবছৰ মান। বহুত টেষ্টি লাগে খাই। তাৰ মানে। উম' ক্ৰীম চিম নাই দেই কোনো, নৰ্মেল যাষ্ট। কেক টো আৰু।
আচ্ছা, নৰ্মেল নাৰ্মেল অহ।
সেইতো ভাল লাগে খাই।
তাকে, তাকে মানে অভেনটো থাকিলে ভাল আৰু। অভেনত মানে পেটুককে হৈ যায়।
পুতুকে অহ, যাষ্ট এইটো অভেনৰে কাম মানে। অভেনত বনি যায় দেন তোমাৰ হৈ গ'ল কেক তৈয়াৰ।
অভেনত চাগে অভেনতো পিজ্জাও বহি যায় নহ?
অহ, মানে পিজ্জাও বনাই। পিজ্জাও বনাই বাৰ্গাৰও বনায়।
অ, অ।
উম, বাৰ্গাৰটো চব নৰ্মেলি হয়, হা, হা অ, অ।
ফুলি- ফুলি যায় আৰু।
বাৰ্গাৰটো ত ব্ৰেডৰ হেৰি দিহে বনোৱা।
অহ, তাকে। কেক খাই ভাল লাগে আৰু নহ।
অ, অ আৰু কেকতো তোমাৰ চাগে কণী দিয়ে নহ।
অ, অ কেকত কণী থাকে। উম কণী থাকে আৰু। কি কয় কেকচৰ অহ পাঁচ টকিয়া কেকৰ গ্ৰীণ কালাৰ ফ্লেভাৰটো খাই পাইছিলা।
অ, অ খাইছো, খাইছো। কিবা নাম আছিলে পাহৰিছো ৰবা। ভাল লাগে সেইটো ফ্লেভাৰ খায়। উম, উম
মানে চব মানে ক্ৰীম -ক্ৰীম লাগে। আৰু কিন্তু টো মানে খালি কালাৰটোহে বেলেগ।
অলপমান ডিফাৰেণ্ট টাইপৰ তাৰমানে টেষ্টটো নহ। মানে তোমাৰ মিঠাও নহয়। আৰু তোমাৰ মানে টেঙাও নহয় অলপমান মানে বেলেগ ধৰণৰ।
অ' কিন্তু শ্লাইটলি অলপ মিঠা থাকে আৰু তাকে কিন্তু চকলেট এটো পুৰা মিঠা
চকলেট অ' চকলেটো চবেই খাই দিয়াচোন চবৰে ফেভৰেট হয় সেইটো
অ' অ' আৰু কিছুমানে মানে বেছি চকলেট কেক- তটো বা খালে কিবা আকৌ তিতা লাগে ন কিছুমানৰ
অ' অ' কিছুমানে আকৌ ভাল নাপায়
অ' কিন্তু মোৰ ভাল লাগে তে চকলেট কেক
সকলো কিন্তু ভালেই লাগে
উম উম তাকে আৰু সেইবোৰ কেক দি তো ডাঙৰ ডাঙৰ কেকো বনাব পাৰি সেইবোৰ পাঁচ টকা দশ টকা উ উ উম উম আজিকালিতো কেক চকৰ কে ডাঙৰ দহ টকীয়া পেকেট থাৰ্টি ৰুপিচতো পাই ন
অ' অ'
পিচ পিচ
পিচ পিচ কে অ' পায় আজি কিন্তু সেনেকে বেক কৰি কেনে যে বেকাৰীত বেচে যে সৰু সৰু পিচ কৰি পেলাই। সেনেকেও খাইছো আজিকালি
অ' অ' তাকেইেতো এ ভাল লাগে আৰু কি আছে
অ' উম
উম
দিয়া নহলে আজিৰ কাৰণে
অ' অ' ঠিক আছে দিয়া
দিয়া বাৰু অ'
অ' দিয়া